ক' হেল্ল'।
হেল্ল' অ', কি খবৰ তোমাৰ?
এ ভাল, তোমাৰ?
ভালে।
অ', কি কৰি আছা?
মই ক নাহে সোমাৰ তোৰ কি কৰিছা? মই এতিয়া লাহেকে শুম আৰু
মই এনেই আ চো অ', খালো তুমি?
মই খালো। খালো, খালো মই। হেল্ল, আৱাজটো ক্লিয়াৰ আহিছে?
অহ। অ', আহি আছে অলপ, অলপ।
কিবা চাউণ্ডটো কি কিবা কম আহি আছে?
নাই ঠিকেই আহি আছে। নাই, নাই ঠিকেই আহি আছে। আপুনি কি হেড-হেড
অ', মই হেডফোন ইউজ কৰি আছিলো। মানে বুজাত একো অসুবিধা হোৱা নাই। অ', অ', না, না বুজাতকো অসুবিধা
নাই, নাই।
অ', অ', বাক কি আপোনাৰ এইটো? না মোৰ ঠিকেই আছে
অ', আচ্ছা ঠিক আছে।
অ', বাকী ভাত পানী খোৱা হ'ল।
অ', হ'ল তোমাৰ?
হৈ গ'ল, হৈ গ'ল। অ ক'ত পঢ়া পিছে তুমি।
মই এতিয়া তেজপুৰ কলেজ
তেজপুৰ কলেজ ন তুমিটো কৈছিলা ছেকেণ্ড ইয়াৰ বুলি অ মই যোৰহাটত পঢ়ি আছো
অ মই তেজপুৰত থাকো
মোৰ ঘৰ তেজপুৰৰ
অ অ
মোৰ ঘৰত স্কুললে গৈ তাৰপিছতটো কি হল মই আহিলো দুবছৰমান হল মোৰ যোৰহাট মোৰ দুটামান বছৰ হ'ল যোৰহাট অহা যোৰহাট প়ঢ়ি আছো দুবছৰ পৰা
অ এইটো কি আপোনাৰ যোৰহাটত এইফালে কি কি আছে
যোৰহাটত ঘুৰিবলগীয়া ভাল ভাল জেগা আছে গৈ পেলাই দেই মই তেজপুৰো ঘূৰিছো ইয়াত যোৰহাটতো ঘূৰিছো ন ইফালে মই কব পাৰোমগৈ যোৰহাটত ঘুৰিবলে পাৰ্ক চাৰ্কো আছে মেলি পেল যোৰহাট মানে মেইন কি জানা যোৰহাটৰ পৰা শিৱসাগৰখন গলে তোমাৰ এঘন্টা ওচৰ অ শিবসাগৰতো ঘূৰিবলগীয়া জেগা এয়া চাবলগীয়া জেগা বহুত আছে হে তলাতল ঘৰ ৰংঘৰ বহু বস্তু আছেে বোলে তেনেকুৱা সেইফালে আহা আহা আহা হয় ন তোমাৰ
আহিছো এবাৰেই এবছৰ হ'ল
বাকী আৰু তেজপুৰত তেজপুৰত অহাৰ পিছত দেখিছো অহাৰ পিছত বহুত আপেট কৰিছে
অ
তেজপুৰ উম বহুত বস্তু আপডে কৰিছে বা কিবি নতুন নতুন বস্তু আহিছে তেজপুৰখন কিন্তু এটা বস্তু যেতিয়ালৈকে তাত থাকা হয় তেতিয়ালকে বস্তুটো ডাঙৰ নহয় যেতিয়া ওলাই আহি যোৱা হয় তেতিয়া বস্তুবিলাক ডাঙৰ হৈ যায়
অ অ ঠিকেই কৰিছে দিয়ক উম
উ কি কিবা খেল চেল খেলি কিবা ভাল পোৱা এ নহয় ৰুমত ৰুমমেট দুটা থাকে মোৰ
অ'।
বাকী কিবা খেল-চেল খেলিব কিবা ভাল পোৱা তুমি?
অ', খেলতো আগতে খেলি আছিলো। এতিয়া নেখেলো।
কি খেলিছিলা?
এ তোমাৰ এনে সেই কিবা- কিবি স্কুলত আহি যে আগতে আহি আছিলে। এইবিলাকেই খেলিছিলোঁ অ'। এনেই এনেই খেলাবোৰ নহয়।
অ', মানে স্কুলতে কিবা দিয়া মেলা খেল-চেল বিলাক মই খেলিছিলোঁ বেডমিণ্টন চেডমিণ্টন খেলিছিলো। বেডমিণ্টন চেডমিণ্টন খেলিলো। খেলবিলাক খেলিছিলো আৰু। এতিয়া টাইমৰ লগত বয়সো হ'লগৈ।
অ', এতিয়া। অ' এইটোৱে ছেম।
উম, তা-তেতিয়া সৰু বয়সত ভাল লাগে। লৈ পেলাই ভাইটি ভন্টিহঁত খেলি থাকে। কিবা এটা ভাল লাগে। আগৰ কথা বিলাক মনত পৰি যায়। বাকী তুমি ইয়াত কিহত মেজৰ?
মই, এডভাঞ্চ বেংগলী।
নহয়, মেজৰ কিহত তোমাৰ?
এই বেংগলীতে লৈছো মই।
অ', বেংগলীতে মেজৰ লৈছা? ইয়াত কি কি চাবজেক্ট আছে। মেজৰ ল'বলৈ?
বহুতেই আছে, নাজানো মই মোৰ বেংগলী ভাল লাগে মোৰ বেংগ লৈছো
তুম বেংগলী লৈছা ন?
অ', তুমি?
মই সেয়া লৈছিলোঁ গে তোমাৰ, কি কয় নহয় মোৰ উম' মোৰ চিভিল ইঞ্জিনিয়াৰিং হয়
অ', অ'।
মোৰ চিভিল ইঞ্জিনিয়াৰিং
অ'। তাৰ পিছত কোৱা
বাকীতো ঠিকেই আছে মো
অ',
বাকী এইবিলাকেই আৰু
অহ। পিছত তুমি কি বংগালী ন কি আছা হে
নহয়, মই অসমীয়া হয়।
অ।
মই অসমীয়া হৈ গৈ পেলাই এয়াই আৰু, তাৰপিছত পিছে বাকী কোৱা কি কৰিছা এতিয়া?
এ এনেই পঢ়ি আছো। মানে খোজকাঢ়ি আছো
কিবা চিনেমা টিনেমা চাই পেলাই ভাল পোৱা?
চিনেমা, অ', চাই ভাল পাওঁ
উম।
কৰিয়ান মভিওজ কৰিয়ান এই চিৰজ বিলাক চাই থাকো।
অ‌ কৰিয়ন এইবিলাক চিৰিজৰ চোৱা?
অ‌ চাও তাৰপিছত আৰু আছে বহুত কিবা কিবি এইবিলাক চাই থাকো তুমি? তুমি
মই তেনেকুৱা এনেই নৰ্মেল আৰু এই চিনেমা‌ বিলাক। নৰ্মেল মই স্পাইডাৰমেন চুপাৰমেন সেইবিলাকতো ভাল লাগেই।
অ আগত চাই আছিলিলো। এতিয়া নাচাও।
অ‌‌ আগতে চাইছিলা? জানা বাকী এইবিলাকে আৰু বহুত তেজপুৰ দেখিছো এইবিলাক গেম পাৰ্লাৰ চেম পাৰ্লাৰ বহুত কিবা কিবি খুলিছে নেকি নতুন বস্তু?
অ ইয়াতে খুলিছে।
গেম পাৰ্লাৰ চেম‌ পাৰ্লাৰ বহুত কিবা কিবি খুলিছে ন?
অ
ইন্সটাত ৰিল ছিল এইবিলাক দেখি থাকো।
অ কিন্তু যোৱা নহয় টাইম নিমিলে।
কাৰো নিমিলে। হৈ বাৰু। আজিকালি ক'ত ইমান টাইম প্ৰথম কলেজৰ পৰা
অ কিবা আ তুমি কি কিবা জব কৰা নেকি? অ
না, না, না, না জব-চব নহয়। আ অ‌ কি‌‌ কয় ন মোৰটো তোমাৰ মই পঢ়িয়ে আছো খালি।
অ
মই পঢ়ি আছো সেইফালে তাৰপিছত আৰু এইয়া আৰু মোৰ বাছ পঢ়া শুনাই।
অ
তাৰপিছত আৰু বাকী আৰু দুটা বছৰ আছে তাৰপিছত পঢ়া-শুনা কৰিবলৈগে জপ চপ বিচাৰিব লাগিব।
অ', আৰু দুটা বছৰে আছে উম'।
জব-চপ কিবা বিচাৰিব লাগিব নহ'লে এনেই জালা হ'ব।
সেইটোৰ কাৰণে পাৰ্ট টাইম কৰি থাকিব লাগে। ম
তুমি, তুমি পাৰ্ট টাইম কিবা কৰা। ক'ত কৰা পাৰ্ট টাইম?
মই মেডিচিন লাইনত শিকি আছো।
কি কৰিছ?
মেডিচিন লাইনত শিকি অ' আছো।
ডিচ চচ শিকি আছে ন'?
অ'।
ঠিকে আছে মেডিচিন চেডিচিন কৰিলেও হয় মেল পেলাই পিছলৈ তুমি বহুত, বহুত স্ক'প আছে আজিকালি।
অ', সটোৰ কাৰণে
তুমি মেডিচিন লাইনৰ ক'ত শিকা পিছে এইবিলাক।
এই ইয়াতে আছে এটা ডিষ্ট্ৰিবউটৰ তাতে মানে আমাৰ মামাই হয়। তাতে মানে মোক মানে মেডিচিনৰ কি কি আছে বহুত থাকে।
অ', তাৰপা মামা হয় তোমাৰটো অসুবিধাই নাই সেইবিলাক। ভালে। এক ঠিকেই আছে আৰু ৰ পাৰে। বাকী কামটো সুধিব পাৰ আজি ৰাতি শুম আৰু আৰামছে। পিছে কালিটো দেওঁবাৰ আজিটো এই চিনেম তিনেমা খ চাইটো আৰমছে শুম আৰু।
অ, অ, ঠিকেই আছে।
অসুবিধা একোৱে নাই আজি।
উম'। চিংগল থাকিলে ভালে মানে অ, ফেমিলিৰ
অ অ অ অ অ একো ফেমিলি নহ অ কবি থ নাহে টো অসুবিধাএকোৱেই নাই। দিয়া ঠিকেই আছে আৰু।
অহ '।
বাকী বাকী এইটো কি কয় নাই তোমাললে ত চিনাকি তিনাকি হৈ পেলাই ভাল লাগে।
অহ '।
বাকী আৰু কেতিয়া দিছপুৰ চিছপুৰ গলে লগ চগ পাম তোমাক
অ অ
ঠিক আছে দিয়া ৰাখিছো দে অ
চালে